মাতো শুনি পাইছা
শুনিছো শুনিছো তুমি শুনিছা
অ হয় হয় শুনিছোঁ কওক
অ
অঁ আপুনি ক'ৰ পৰা কৈছিলে
মই ভালকুছিয় প
আচ্ছা আচ্ছা এনে আপোনালোকৰ ডিষ্টিক ডিষ্ট্ৰিক্ কি পৰে
তামৰো মছ মাজছে ন
আচ্ছা আচ্ছা
উম
এনে আপোনালোকৰ এৰিয়াাক মানে টাউন টাইপ নেকি
অ অ এনেকুৱা আৰু
অঁ নাই গাঁৱলীয়া এৰিয়াাত থাকে
কি হয় কি কৈছা
আপোনালোক টাউন অলপ টাউন নিচিনা জেগাত থাকে নে গাঁৱলীয়া জেগাত থাকে
অ অ মানে টাউনে আৰু মানে চব পাই আজিকালি আগতেতো এনেকুৱা নাছিলে বাৰু উম
আচ্ছা আপালোকৰ ওচৰ পৰা গাহীতটো চাগ বহুত ওচৰে হয়
অ অ বেছি দূৰ নহয় ওচৰতে
অ
লাগে ধৰা পঁচিশ কিলোমিটাৰ মান আৰু তেেনেকুৱা
আচ্ছা আচ্ছা আমাৰতো আপোনাৰ ভত তেওঁলাগে কিমান পাঁচ ঘণ্টামান লাগে আজি মিনিমাম
অ টাইম লাগি যায় ন
টাইম লাগে হয়। এই ট্ৰেফিকতটো আছে যে বায় এটা চাই দিবা বহুত
অ', অ', তাৰে তলৰ তাতে ন।
অ, আৰু আপোনাৰ নগাঁও চাইদ দি যাওঁ সেইকাৰণে আমি অলপট্ৰেফিক টো কম আৰু খানাপাৰা চাইডে।
অ', অ', বজিছো
এনে আপুনি আহিছে নাই এইফালে।
অ, গৈছো, গৈছো কিন্তু বহুত টাইম হ'ল এতিয়া যোৱাই নাই ধৰা।
হয়।
এনেকে আগবহত আগতে গৈছিলো এতিয়া হোৱা নাই এনে গ'লে কম, কম বাৰু মানে কেতিয়াবা আছে, আছে আমাৰ আলহী আছে তাতে।
আচ্ছা, আচ্ছা কি নিজৰ নেকি?
নিজৰে মানে অ, নিজৰে তেনেকা তথাপি যোৱা নহয় তেনেকে
আচ্ছা, আচ্ছা নাই অলপ দূৰো হয়তো।
দূৰ হয় বাৰু উম, আৰু আমাৰ মই এবাৰ স্কুলৰ পৰা এনেকে হেইত লৈ গৈছিলে যে ভ্ৰমণত নিয়ে। ত, তেনেকে লৈ গৈছিলে তাতকে গৈছিলো কৰ'বাত, কৰ'বাত বহুত ঢেৰ জোগগা গৈছো।
হয়, হয় মানে অগ্নিগড়, অগ্নিগড় চাব আহিছিল চাগে ন।
অ', অ', অগ্নিগড় গৈছো তাৰপিছত আৰু কিবা আছিলে। গনেশ মন্দিৰ এটা আছিল তাতে গৈছো আৰু পাৰ্ক এখন আছিলে তাতে গৈছিলো। আৰু অ', অ', হয় চাগে দেই নামটো পাহৰিছো। ভালে লাগিছে, অগ্নিগড়ত ধুনীয়া লাগে কৈ কিনে ধুনীয়া আছে।
হয় ইয়াত আহিলে নয় চব তাতেই যায় বাৰু।
অ'। আৰু ওপৰত যে উঠি, উঠি যাব পাৰি যে চব দেখা পাই যে ওপৰলৈ উঠি গৈ।
কিবা এটা আছে যে ঘৰতে বা অ, তাকে শিকি নিয়
অ, হয়।
হ
আকৌ আহিব এইবাৰ আৰু ধুনীয়া, ধুনীয়া বস্তু বনি আছে।
উ, ন এনেকাও হ'ব যোৱা হোৱা নাই বাৰু যাম। হম।
হয় আপুনি কিবা কৰি আছে নেকি জব, চব?
অ, মই কৰি আছো, চবে কৰি আছো।
আচ্ছা, আচ্ছা মই এই জব
অ', অ', যবে কৰি আছোঁ। খোৱা, লোৱা হ'ল?
হা?
খোৱালোৱা হ'ল?
খোৱা, লোৱা নাই হোৱা।
নাই।
হয় আপোনাৰ?
নাই, নাই হোৱা নাই অলপ টাইম আছে আমাৰ অলপ দেৰি হয় বাৰু। চাৰে দস্তা আহ দেৰি হৈ যায় আমাৰ অ, দছটা, চাৰে দটা বাজে আৰু।
হয়, হয়।
হম।
আজিতো মই বনাব লগগীয়া হ'ব বাৰু হৈছে বাৰু।
কিয়?
এই কি বুলি কয় ইহঁত মাহঁতৰ গা অলপ বেয়া মানে। শুনিছে? হেল্ল'
কি হ'ল?
হয়
শুনা নাই অ', আহ
অ', এতিয়া আহিছে হয়
অ', অ',
অ', আপোনাৰ নেট নেটৱৰ্কটো অলপ বেয়া হৈ আছে নেকি
নাই ঠিকেই আছে দেখোন, কিবা হ'ল হঠাতে
আচ্ছা, আচ্ছা,
আজি তুমি ভাত বনাবা ন?
বনালোঁ
হল
হল
কি বনালা?
আজি ঠাণ্ডা বতৰটো, অলপ হেৰি আনিছিলোঁ লোকেল চিকেন অকণ আনিছিলো
অ', ঠিকে ভাৰৰ লগত নে ৰুটি?
ৰুটিয়ে বনাব এটা লাগিল ভাতে খাম আৰু
ভাতেৰে খাবা ঠিকে আছে বনোৱা মানে, এইবোৰ বনোৱা তুমি নিজে বনোৱা
প বনাওঁ আৰু মাজে মাজে
বনাই ভাল পোৱা ন
এ এনেই আৰু অলপ চলপ
অ', মই তেনেকে বনাই ভাল নাপাওঁ পাকঘৰৰ কাম মই বহুত কমেই কৰো
আচ্ছা, আচ্ছা, কৰিব লাগে
উম,
উ,
কৰো এনেকে আৰু, ত অলপ কম কৰা হয় আৰু মায়ে মানে, তেনেকে মোক কৰিব নিদিয়ে বাকী, কামবোৰ কৰ কৰা হয় ঘৰৰ বাকীবোৰ আৰু কিন্তু পাকঘৰৰ কামটো অলপ কমকে কৰা হয়
আচ্চ্ছা, আচ্ছা, মানে কুকিংটো অকণমান হেৰি নাই আৰু ইমান
অ', সিমান তেনেকুৱা নাই নাই নাই
হয় হয়। বাকী ৰাতি খোৱা বোৱা কেতিয়া হয় মানে খোৱা কেতিয়া হয়?
তটো পনীৰ তটোমনি মৰা কথাছ অ', হয় দেৰি হয় মানে বাৰটাতটো বাজে খোৱা লোৱা মানে, ভাত খাই লৈ পিনে এনেকে বিচন যোৱালে অলপ ফোনটো চালো তেনেকে অলপ দেৰি হয় বাৰু
বাকীকেইদিন ক'তো ফুৰিব কৰিব যোৱা নাই
ফুৰিব নাই যোৱা বহুত দিন যোৱা নাই, এই অহা ৰবিবাৰে চাগে যাম মানে, ঠিক নাই, ভাল অলপমান চলি আছে কথা বতৰা ঘৰত
আচ্ছা, নগাঁও
অ ', নগাঁও সেইয়াতে বৰদোৱা এই মন্দিৰত যাম, ব মানে সত্ৰ যে বৰদোৱা বৰদোৱাত যাব তাৰ উম বৰদোৱা তাৰপিছত আৰু মই মৃত্যঞ্জয় যাব চাগে সনেকে
আচ্ছা
হ'ল বহুত টাইম হ'ল যোৱাই নাই। মানে দুইহেজাৰ তেইশ মতে গৈছিলো তিনি বছৰ মান হৈয়ে গ'ল পোৱাই নাই ত তাকে অলপ চলি আছে ঠিক
আহিলে মহামৃত্যুঞ্জয় আহিলে আমাৰ তাতো আহিব পাৰে চাইডে ওচৰে হয় উম
অ', তাতে এবাৰেই গৈ পাইছো মই। সেই গৈ পোৱা নাই এ আৰু এতিয়াতো বৰদোৱা বহুত বেলেগ হল ন আমি তেতিয়া যাওঁতেতো নাছিলে তেনেকুৱাই এতিয়া ধুনীয়া হৈছে ইমান ডাঙৰ পাৰ্ক। নিচিনা হৈছে দেখোন ফটোবোৰ দেখি আছো বাৰু
এতিয়া কিবা মানে বুদ্ধিষ্ট টেম্পল
অ', অ', সেনেকুৱাটাই হৈছে আহ
মই গ'লো মই গৈয়ে থাকো।
হয় নেকি ওচৰে হয় ন লগৈ থকা হয় আৰু।
ওচৰে কি আৰু।
উম হুম হুম
নগাঁও নগাঁও সেই আমাৰ নিচিনা তেজপুৰীয়া গোটেই
ৰাস চাখ চব যাম ইফোলে
অ', ৰাস হয় ন উম আমাৰ ই ৰাস আহিলে কেতিয়ালৈবা এবাৰ কব পোৱা নাই ৰবা
নৱেম্বৰ
নৱে
উম টাইম আছে আজি জুলাই পাঁচ মাহ আছে হা
উম পূজা দুূৰ্গা পূজা পালিহি
উম পালে সি দুৰ্গা পূজাতটো অক্টোবৰত হ'ব চাগে
অক্টোবৰত অ', এনে আপোনালোকৰ তাত কেনেকুৱা পাতে ভালকৈ পাতেনে হেল্ল' আপোনাৰ ভইচটো অহা নাই দেই আকৌ আপোনাৰ ভইচতো অহা নাই হেল্ল'
অ', আপোনাৰ বস্তু অহা নাই ভালকে
অ', অ', কি হয় ন
অ', এতিয়া আহিছে মাত অলপ অলপ আপোনাৰ নেটৱৰ্ক বেয়া নেকি
অ', মই বেলেগত আছো নে ঘৰত নাই যে ইয়াতে অলপমান কম মানে।
আচ্ছা ঘৰ
সেইকাৰণে হা
ঘৰ কেতিয়া অাহা হ'ব
অ', ঘৰ যামেই আৰু অলপ পিছত যাম কৰ'বাত আহিছো ওলাই অলপমান
আচ্ছা আচ্ছা ক'ত কত আছিলে বুলিলে কলে
মোৰ ঘৰ শুৱালকুছিত আছিলে
এতিয়া ক'ত আছে বুলি
অ', এতিয়া এই ওলাই আহিছো ঘৰ আলহীৰ তাত।
আচ্ছা আচ্ছা।
হম।
আচ্ছা, আচ্ছা ওচৰতে চাগে?
আচ্ছা, আচ্ছা।
তুমি দেখাইছা নাই?
বাকী, তাতে কি ডিনাৰ কৰিব নেকি?
অ', অ', দিনাৰ কৰিয়ে যাম ৰবা।
অ'। আপোনালোকৰ শুৱালকুছিতো হেৰি পাট মুগা কাপোৰ নে কি বুলি কয় এইটো, বহুত আকৌ হেৰি নহয় নহ। বিখ্যাত।
তুমি খালা, হা? অ', ইয়াত তেনে অ'। অ', একদম আমাৰ সেইবোৰে বিজনেচ আৰু। তাকে, ব্যৱসায় আমাৰ তাৰে সেয়াই কাপোৰৰে।
আচ্ছা, আপোনালোকৰ সেইয়া বিজনেছ এ নেকি?
অ', অ', সেইয়াৱে। সেইবোৰে আৰু ।